হেল্ল' অঁ।
অ কাট খাই গ'ল যে মই সেইকাৰণে আকৌ লগালো দেই, কিয় কাট খাই গৈছে নেটৰ্কটোৰ প্ৰব্লেম চাগে।
হয় হয় তাকে।
হয় তেনেকুৱা মাজে মাজে।
অঁ অঁ মাজে মাজে হয় বাৰু সেইটো, তাৰপৰা
এতিয়া অঁ এতিয়া তুমি কৰি আছা কি?
এতিয়া মই লৰাটোৰ লগতে মানে ক মানে কি কৰাৰ কথা কৈছে বাৰু?
নহয় নহয় এই সময়খিনিত তুমি কি কৰি আছা সেইটোৱে সুধিছোঁ?
এতিয়া এতিয়া মই ল'ৰাটোৰ লগতে আছোঁ, সি বাপেকৰ লগত খেলি আছে মই এনেই বিছনাখনঁতে পৰি লৈ চাই আছোঁ।
মতে শুলা হয় নেকি তুমি?
নাই নুশু নুশু এতিয়া মোৰ টিউশচন আহিব।
অ অ তুমি টিউশচন হয় দিয়া টিউশচন আহিব নহয় তোমাৰ অঁ।
উম মোৰ দিনত হে ভাত আপোনাৰ সেই আজি কঁঠাল গুটি পুৰি পেলাই পিটিক কা কৰিলোঁ, তাৰপিছতে হেৰি দালি বনালে ছত বেঙনা আলু ভিন দি পেলাই ভাজি
উম, এতিয়া কঠাল গুটিৰ ছিজন। তোমালোকে কঁঠাল গুটি আৰু ৰঙালাওঁ, এই বস্তুটো খোৱা নে নাই?
খাওঁ খাওঁ, খাওঁ, মই ব মই খুব ভাল পাওঁ, হ'য়।
আমাৰ এওঁ মানে আজি কৈছে মোক।
উম।
হেৰি এই ৰা ৰঙালাওঁ, এজোপা হৈছে মানে গুটিয়ে দিছিলে এনে ব বগাই ফুলে নালাগে।
অ'।
জানা, তাৰপা কৈছে কথা কি হেৰি
অ'।
বন, ভাল পাওঁ দে খাই, তাতে সৰু মাছ কেইটামান দি দিব লাগে, ধেৰ নহয় মানে কেইটামান মানে। সৰু মাছ, দি দিব লাগে, খাই ভাল লাগে।
উম।
কিন্তু সেই বস্তুটো এসোপা এসোপা হ'লে ভাল নালাগে, অলপ অলপ মানে।
অ', নহয় এই তুমি চাবাচোন চব বস্তুৱে বেছি যেতিয়া হৈ যায়, টেষ্টটো কমি যায় ন।
উম, টেষ্টটো কমি যায়।
ব‌স্তু সদায় কম হ'লে, কিন্তু টেষ্টটো বঢ়িয়া
অ', অ', তাৰপাছত আৰু আপুনি সুনিছে চজিনা পাতৰ পাতটো বইল কৰি পিটিকা, পিটিকা।
অ', পিটিকা সেইটো আমি বৰা খাওঁ কিন্তু এই যে এইটো কুমলীয়া যে চজিনাৰ যে, যে লেতিয়াই ভাজিলে মানে, কণিত লেতিয়াই ইমানে ধুনীয়া লাগে নহয় বা
অ', সেইটো খাওঁ। কিন্তু সেই সিদিনা মানে মোৰ মামীয়ে ক'লে এনেকে পিটিকা কৰি খাবিচোন জলকীয়া চলকীয়া দি পেলাই। পাতটো ব‌ইল কৰে মানে, অলপ এনে বইল কৰে আৰু কুমলীয়া পাতটো বইল কৰি পেলাই, এনেই জলকীয়া নিমখ তেল তাৰপিছত যোনে নহৰু চহৰু খায়, সেই নহৰু চহৰু দি দিব হয়, মই নহৰু নাখাওঁ কাৰণে নিদো আৰু সেইটো।
তাতে সেই পিটিকি ল'ব লাগে মানে, খাই ভাল লাগে
উম উম।
তাতে সেই যদি আলু এটাও বইল কৰি দি দিয়ে ন হঠাৎ আলু দিম, এনেকে বইল কৰি পিটিকা কৰি অ', মই পিয়াজ চিয়াজ নাখাওঁ কাৰণে নিদো বাৰু।
তুমি নোখোৱা ন কেঁচা পিয়াঁজ?
অ', নাখাওঁ, কেঁচা পিয়াজো নাখাওঁ, ভজা পিয়াজো নাখাওঁ, নহৰু নাখাওঁ।
অ', তুমি পিয়াজ, কিয় নোখোৱা কেঁছা পিয়াঁজ?
কিয় নাখাওঁ মানে এইটো মই নিজেও বুজাব নোৱাৰো। নাখাওঁ মানে।
অ', নোৱাৰা খাব ন আমাৰ কেঁচা পিয়াঁজ লাগিবই আৰু।
অ', অ'।
মাংস হওঁক, মাছৰ লগত নাখাওঁ খালি আমি।
অ' অ'।
উম। চবৰে হয়
অ' জুতি বিলাক বেলেগ বেলেগ উম'। সেইটোৱে, সেইটোৱে।
সেয়া।
উম'।
তোমালোকৰ ফালে হেৰি মানেনে আমুটি শাক যে এয়া, শাক লাগে যে?
আমটি মানে বৰ বিশেষ মানে কি আৰু হেৰি যিখিনি কৰিব লাগে আও। কাপোৰ কানিবিলাক ধোৱা যায়, খালি নামঘৰত নোসোমাই চাকি তাকি নজ্বলায়।
মহামেলা আহি আছে।
হয় অঁ সেইটোৱে। তাৰবাদে মানে একদম যে কিছুমানে ইটো নাখায়, সিটো নাখায় সেইবিলাক নহয় বাৰু দেই।
সেইবিলাক আমাৰো নহয়, আগতে আমাৰ মাহত সুধি কৰে জানা, কানি কাপোৰ তিয়াই।
অ' নাই নাই উম' এতিয়া বেতচিত চেটচিত ত সদায় ধোৱাই যায়।
সদাই ধোৱা যায়, আৰু ধুলে মনটো ভাল লাগে ন।
সেইটোৱে এতিয়া চৰু কেৰাহীটো এনি টাইম ধুৱাই যায়, যেতিয়াই মন যায় তেতিয়াই ধুৱাই যায়।
আজিকালি ৰেগুলাৰ বনাই, ৰেগুলাৰ ধোৱা যায় ন। হেঁতে সুখি আছিল আৰু, চৌকাত এ মানে যদি চাগে আজি বনালে কালি পৰসি মানে ধুৱে তেনেকুৱা কৰে চাগে।
অ' অ' অ' অ'। সেয়া আকৌ যেতিয়াই তেতিয়াই যিকোনো বাৰত চৰুটো নুলিয়াই।
অ'।
সেই তেনেকুৱা আছিলে, সেইটো কাৰণে মানে সেই সামটিটো মানিছিলে।
অ' অ'।
সে মানে আৰু আজিকালি মানে অকনমান বিজ্ঞান সন্মতও কিছুমান বস্তু টো আহি গ'ল নে নাই, সেইটো কাৰণে মানে মানুহ বিলাকে অকমান মানা কৰাটো বাদ দিয়া হৈছে আৰু।
ধৰ্ম মানে অকল হিন্দু ধৰ্ম বুলিয়ে নহয় দেই মই নকওঁ।
নহয়, নহয়, নহয় উম'।
সকলো ধৰ্মৰে লগত বি বিজ্ঞানৰ সম্পৰ্ক আছে তুমি চাবাচোন। গতিকে ইছলাম ধৰ্মটো ধৰা ৰোজা মাহটো যে।
অ।
ৰোজা ৰাখি পেলাই প্ৰথমটো পানীয় ঠাণ্ডা মানে চৰ্বত জাতীয় বস্তু বা তেনেকুৱা হে টো এটা চাইণ্টিফিক থাকি সেইটো এটা আৰু যেনেকে
এনেকে মাহটো যে এক মাহ যে তেওঁলোকৰ মানে এ পেটৰ হজম কৰা শক্তিটো বাঢ়ে।
বাহে, বাহে, বাহে উম'।
সেইটো কাৰণে
তোৰ মাজে মাজে খাটিবও লাগে বাৰু।
থাকিব লাগে মানুহে ই মা আমি এতিয়া যে হেৰি কেতিয়াবা যে নিৰামিষ খাম বা ব্ৰতত থাকো সেইটো কিন্তু এটা চাইণ্টিফিক হয়।
সেইটো এটা কথা কিন্তু অকল পানী লাগে বদিটো ৱাচ টো থাকে কিন্তু লাগে আমাৰ আকৌ ব্ৰতৰ নামত
আমি তি কিবা কিবি খাওঁ, ফল মূল খাওঁ, ৰুটি খাওঁ। সেইবোৰ খাব নালাগে।
খালী খালে মানে অকল পানীটো খাব লাগে।
হয়' হয়।
তেনেকে ব্ৰত টা সপ্তাহটোত বিশেষকৈ যদি এটা কৰিব পৰা বুলি পেলাই তেনেকে নোৱাৰে
সেইটোৱে সেইটোৱে, না আমি আকৌ লঘুনে থাকি উলটা ফুলটা কিছুমান খাওঁ। খালী পেটত আমি কল খাওঁ, আপেল খাওঁ উম।
বস্তু চব খাই লও, খালি পেটত বুট মগু খাওঁ।
মগু খাই দিওঁ সেইটো আমাৰ গেছ উঠিবৈ।
কল চল খাও খালী পেটত কল খালে এনে সেইটো এটা উম।
সেইটো কথা।
কি কবা আৰু উ উহ উহু। হয় আকৌ দেই কেতিয়াবা আৰু বুলি কোৱা কিছুমান কথা থাক
এ নাপায় টুটে চাইণ্টিফিক থাকে।
একো নাপায় নকৰিবি আছে আছে ৰিজন তাত আছে কিন্তু।
আছে সেই উম।
হা যে এইটো মানিব পাৰে অ এইটো এইটো কাৰণে অ' এইটো মানিব পাৰি অ', অ আগৰ পৰাই তেন
এ নাপায় তো মানে এতিয়া আমি শুনিবলৈ অকণ বেয়া পাওঁ। কিন্তু সেই নাপায়তোতে বিজ্ঞানসন্মত কিবা কিবি আছে। কিন্তু অকণমান যদি আমি চিন্তা চৰ্চা কৰি চাওঁ ন ওলায় বস্তুটো।
মই কিন্তু কাম কৰে দেই, মই নাজানো মাহঁতে যদি কয় এইটো নকৰিবি এইটো নাপায়। কিয় মোক কাৰণ কওঁক? অ যেতিয়া নাপা
তো লাগে অ'।
আকৌ মই ওলোতাই মাঁহতক বুজাই দিওঁ। আমাৰ বৰ একেবাৰে
উম উম। অ উম। উম' উম। তাকে বাৰু।
ঠিকেই বাৰু আছে দিয়ক।
টিউচন, কেইটাত আহিব?
টিউচন আপোনাৰ চাৰিটা, চাৰে চাৰিটা মান বজাত আহে বাৰু। এতিয়া কি হয় আৰু কাল, অজি হম, হম,
আহিব হৈছে নেকি?
আহিব হৈছে আৰু, উম,
উম,
তাকে।
হেল্ল,
এতিয়া কেইজন আহে?
এতিয়া দুজন আহে উম, উম, একেলগে কৰো।
উম,
তাকে ঠিকেই বাৰু আছে দিয়ক।
উম,
হ'ব বাৰু, হ'ব নেকি ন?
অ, ঠিক আছে দিয়া বাৰু ন,
হম, অই, ৰেখা